শুনিছ নাই।
শুনিছোঁ শুনিছোঁ।
অ'
কি কৰি আছ।
এ শুই আছো।
অ 'ভাত খালি
ভাত ক খালো খালো খালো ভালকে শুনিছ নে।
কিহেৰে খালি।
ভাত মাছ আজি মাছ মাছ।
অহ।
কিহত টেঙাৰ লগত।
তেৰা লগত নহয় শাক শাক।
ঠিকে আছে মই মাছ। হ'ল কেইদিনমান নোখোৱা খাব লাগিব।
অ 'তোৰ এতিয়া যাবলৈও এতিয়া অসুবিধা নহয় ওলাই মেলি যাবলৈও
ইমান কথা নাই মোৰ এডোখৰত ইমান পানী নহয়।
নহয় নহয় নহয় এতিয়া আকৌ চ যাবলেতো এতিয়া একো হেৰি। হেৰি নাই যে বাহন চাহন।
অ ওচৰতে বেছি দূৰ যাব নালাগে
এই চেণ্টাৰটো যে আগলে যে
অহ
অ
সে ডখতে পায় দুইফালে গ'লেও কোনোবা এফালে গ'লেও পাই এই তই চিকেন পকৰা খাইছিলিগে
উম
গ'লেই হ'ল কোনোবা এফালে সুবিধাটো আছে বাৰু তাত ওচৰতে
ওচৰতে আছে অ বাৰু অ চবেই পায় বাৰু সেইখনত দেই
লাগিলে মানে মানুহে দোকান খন দেখি সেইবিলাক বস্তু বস্তু পাই বুলি নাভাবিবই
নেভাবিব কিন্তু ভিতৰত মালটো বহুত আছে
অ এটা কথা সেইটো কাৰণে মানুহ গুৱাহাটীলে আহে আৰু
খুলিলে তেনেকুৱাই কৰিব লাগে
অ হ
দোকান খুলিলে এনে অ জনাই কেইটাহে মানে
তহঁতৰখন তেনেকুৱা কৰি পেলাবি
অ তেনেকাই কৰিম
হেএ
অ এনেকুৱা এনেকুৱা বস্তু ৰাখি দিম নহয়
অ হ অঁহ হু হু
তাত ফাৰ্মাচিত নোপোৱা বস্তু আমাৰ তাত পাই যাব।
তাকে। গাহৰিও নাখাওঁ অলা জে গাহৰিয়ে গাহইয়ে খাই গাহৰি মৰি যাব লৈছে।
অহ।
ভাল হ'ব। ভৱিষ্যত আছে। গম পাইছো মই। গম পাইছো মই ভৱিষ্যতো আছে। নাই আশীৰ্বাদৰ দৰকাৰে নাই। আশীৰ্বাদৰ দৰকাৰে নাই।
আশীৰ্বাদৰ দৰকাৰ নাই নি?
নাই হে না নালাগে আশীৰ্বাদ দিব। এইবোৰ ইমানকে আশীৰ্বাদ চাশীৰ্বাদ দি থকাটো ভাল নহয় আশীৰ্বাদ নহলেও হ'ব। চলি যাব মানে টেনচন ল'বলে নাই ইমান।
উম, অ', মানে যা তাপা আশীৰ্বাদ নলও যে।
অ', তাকে। এইটো ভাল কথা আক সেইটো ল'বও নালাগে বাৰু।
ল'ব নালাগে মানে সি এতিয়া কেনেকুৱা আশীৰ্বাদ দিয়ে এতিয়া কি কথা কম আৰু। ই, মন পা দিয়ে যদি এতিয়া আও হাৱে দি দিয়ে তেনেকুৱা নিচিনা হয় আও।
তাকেহে এতিয়া আমাৰ এতিয়া আমাৰ এটাক তই লগ পালে যিমান হোপা হাও দিয়।
আৰে হেটোতো মৰিবলে কৈছো।
সেইটো এটা সেইটো এটা তিছ
উম, এষা কৈছে আজি তাক দিলো বাৰু মই এষা।
ন হ সিলে সি গৈছে নাই?
কি কৈছিলে? এ, শব্দ এটা দিছিলে সি।
লগ পাইছিলি মানে?
নাই পোৱা নাই পোৱা মোবাইলত দিছে শব্দ এটা দিছে। শব্দ এটা লিখি দিছে। তাৰপৰা মই গাই দিছো আও এখ লাইন এটা। দিম বাৰু। ভিডিঅটো যে লগাইছিলো যে মই নু।
অ', অহ।
সি সেইটো দিছে মানে।
অ', গম পাইছ কিবা বেয়াকে দিছে নি বেছি?
অঁ।
হা?
উম, বেয়াকে দিলে অলপ।
মইও কথা পাতিব লাগিব নেকি তাৰ লগত?
নালাগে মই দিলো, গাত লাগিছে।
ঠিকে আছে। তাৰ ন' এইবিলাক নো লোকৰ কথা মাথা মাৰি থাকিবলে কি দৰকাৰ।
চিনেমা চাবলে গৈছে নাইন পুৰত
তই বেয়া পাইছ' তই নাচাবি ষ্টেটাছ।
অ', হ, নাচাবি সেইটোৱে ত
মোৰ তেনেকে যি তি কৈ থকা মানুহে ষ্টেটাছ দিলেও কেতিয়াবা কিবা কৰি থকা মানুহে মই ডাইৰেক্ট ব্লক কৰি থৈ দিম।
অ। এ তাইক ডাইৰেক্ট ৰখাই দিলো নহয় মোখ বন্ধই কৰি দিলো আৰু।
ভালে কৈছে
অ',
তই কি বুজিবি আমি কি মাথা মাৰি আছো নে কিনো
হা?
আমি কি মাথা মাৰি আছো তই
সি কি বুজিব এতিয়া সি এতিয়া বইলা বইলাকে থাকিব। আহ অ, ৰাতি কছো চুৰ কৰিব পাৰিম।
জিঅ' কোম্পানী বইলাৰ
উম,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
জিঅ' আন নি ডিম কিমাননো পায় অহ সি হিচাপ কৰিব নোৱাৰে ডিম সিমাহিন
উ,
হিচাপ কৰিব কেতিয়াবা নাপায়ে যেতিয়া পায়ে মানে হিচাপ কৰিব নোৱাৰে আৰু
ডিম কেইটা ফাইভ জি ডিমগিটা ফাইভ জি
ফাইভ জি অ'
ফাইভ জি দিম পাই ইহঁতৰ ফালে।
উম, পাঁচ।
তাকে হে আমাৰ লগৰ গিতায়ে আমাৰ আমাৰ লগৰ গীতয়ে হে চাকৰি কৰিছে আৰু বেলেগে কোনেও কৰা আমি আগে পিছত দেখাই নাই আমি দেখাই নাই আৰু বেলেগ মানুহ চাকৰি কৰা।
বেলেগো নোকোৱা দেখা নাই অ, বেলেগে আহি লৈ পেলাই দুটা বজাত তিনটা বজাত ঘৰা আহি পাই যায়হি। সিহতি আকৌ ৰাতিপুৱাই যাব ৰাতিতটো কৰিব ৰাতিপুৱা চাৰিটামান বজাত পাচ তমান নে পাবলৈও আছে সিমান টাইমত
শে কেতিয়া জানো?
নুশুে নে ন নুখুতে - নুখুতে খাই ব্ৰইলাৰ হ ন।
এই বস্ত মা চগে এমুটি উলিয়াই মাৰি দিয়ে।
অ, পকেটত বহাই থোৱা হ'ল টোপনি আহিলে মাস - মাস যোগাৰ হৰি
তাকে ভাল বেপাৰ।
উম-উম।
এইটো বেপাৰ কৰিলে চলিব ন দৌৰিব। এইটো এবাৰ দৌৰিব ধুনীয়া দৌৰি আহ ৰখাবালা টান আছে। তাকে এনেকুৱা চাকৰি ন - এনেকুৱা চাকৰি নকৰো দেই জীৱনত।
নালাগে ন পৰি আৰা পুষ্টৰ পালন হ
আৰু জেগাও যিকেইটালে যায় ভ - কৰে জেগাও যিকেইটালে যায় ভূতো নেদে
ঘোটো ন ক আমাৰ
হম,
হয়ব। আৰু মাতকিটাহে যিকেইটা ভ
থাকেহি - থাকেহি যিটো জেগাত। সি ৰাতি - ৰাতি সেইটো জেগাত ভূতেও
তাৰ - তাৰ ম মাতটো শুনিয়ে ভয় খাব লাগি ভূতে। আৰু গোটেই - গোটেইকেইৰা মাটগিৰা কৰি থ নাই
অহ, গোটেইকেইটা বাৰশ টকা।
ব হয়। মাতকেইটাৰ বেলেগে না শুনা বুলি আৰু
তাকে।
ভাল বাহিৰৰ মানুহ এখনে যদি পাবলৈ হয় ত মাতকেইটাল লৈ যাবগৈ।
টেক্টৰত মাটি চাটিয়ে কাটে নেকি আগলে আৰু পিছলে গৈ থাকে।
আগলে আৈচল কৰি থাকে তাতে কালি - কালি আকৌ শুনিয়ে গ'ল নহকৌ কমাৰ শুনিছ ৰাতি
তাকে।
এটা বজাত ট্ৰেক্টৰ মাৰ খুলিছো ধেমালি নেকি? ৰাতি এ স ৰাতিয়ে সেই চোৱাং। ক ব্যৱহ হয় ব্যৱসায়িক হয় উম।
মাটি কাটিবলৈ ল'বলৈও পাৰে ঘৰত ট্ৰেক্টৰ আছে।
এতিয়া সি ট্ৰেক্টৰ কেনেকে চলাই সেইটো হ'বান জানে আৰু।
তাকে অভাৰটেক কৰিবলৈাগ ক'ত সময় হ'গে ঠিক নাই। অভাৰ টেক কৰিবলৈ গলো ক'ত - ক'ত সোমাব পাত্ৰা নাই নহয়।
শূন্য - শূন্য মাৰি দিব পাৰে আৰ জেগাতে।
উম, ত।
টল আহ শূন্য মাৰি দিব ডাইৰেক্ট আৰু।
এটাক যে জেৱা পাৰ কৰি দিছিলে।
অ, নাই।
স্কুলৰে আহ আহিব ম গুটেইখন এই ছমাইল দৰতটো আহিব
অ', আৰু কলেজলেহে গৈছে যেনিবা
গলে গছে তাৰপৰা যাওঁতে যিখন এখন অ', ইটো হেই বেগ বুলি কলে নাই
হ
তেলো ভাইনেনেকুৱাই ভগৱানোন মোটৰিয়ে দিয়ে নেকি
তাকেহে
হা চ়ী লে লাই বলও মুঠ বিলাকও একেটা অমৃত বুলি ভাবিব লাগিব
তাকে, তাকে কি ভয় তাক সুধিব লাগিব নে ঘৰতে উলিয়াই তেলটো
উম, আমিও ভাম
তাকে
তাতে আকৌ সি কৈ থাকে নহয় তেলৰ পইচা পাম তেলৰ পইচা পাম, কি তেলৰ পইচা প
অ', জানো তেল চল বেজি য নি মা িকন্দলেে
অ, ' নহয় সি মোক ক তোৰ কয় যে ন কয় নাজানো মোক কয় মই তেলৰ পইচাই এইকেইদিনতে পাম। এইকেইদিন দে পাম দিনটো
টেঙগা জেগাত বেছি আছে নি তেল মনে, মনে তেল বেছি আছে নি
হব পা
মাটি চাটি ফাটি ওলাইছে অবাই তেল চেল
উম
হু বোলে প্লাষ্টিকৰ বটলত ভৱাই -ভৱাই খুব বেছিছে
ন চাৰও ন হব চাৰ
সি বেছিব, সি হোম ডেলিভাৰ ঘৰে, ঘৰে দিবগে
দিয়া মানুহ ই উম
এ কিহৰ তেলৰ পইচাটো পায় সেই অংকটোহে
তা মাথাটো মাৰিব লাগে উম, হম উম, হম
তাকেহে
কি মালটো কৰি আছে মানে
সদায় কিহৰ তেল পইচা পায় হি তেল বেচিয়েই নে কিনিয়েই নে
মই তাৰ ব্যৱসায়টো কি কৰি আছে মই ভাল ভাল দেখা নাই
বুজি পাবলে টান তাৰ ব্যৱসায় ৰাতি আৰু সেইটো টাইমত
আহ এইটো টাইমত মানুহ শুৱে আমাৰ নিচিনাবিলাক বেকাৰ বিলাক বাৰু বেলেগ কথা নহয় নহলে ন ই ইনে ৰাস্তাত ঘূৰি থকাতটো ৰৌ বেলেগ কথা ৰাস্তাত আৰু চিঞৰি বাখৰি লৈ পেলাই ৰ বেগ হ বেগ হ আগলে যা পিছলে যা হুলস্থুল লগাই থকাতটোও বেলেগ কথা অ', এনেই ৰাস্তাত বোলে উম লাইন নাই বাহিৰতে বহি আছো বোলে দুটা তিনিটা লগত এনে মনে মনে কথা পাতি লৈ পেলাই মোবাইলটোকে চাই আছো সেইটো বেলেগ কথা।
তাকেহে
সি আকৌ দুটা দিন সি আকৌ দুটা দুটা তিনটা বজাত আকৌ আগলে আহ পিছলে আহ উম অ' এই ইমান উঠা সিমান উঠা এইটো বোলে ইমান হে সেইটো সিমানহে
সেইটো কাৰণে দৰমহা দিছে নেকি ঠিক নাই তাক
উম।
বোলে সেইটো কাৰণেহে দৰমহা দি আছে আমিও
আহ হ'বও পাৰে।
আগলৈ পিছলৈ গৈ থাকিম।
উম।
ভালেই হ'ব